অ ভাল, তোমাৰ কি খবৰ?
ভাল কি কৰি আছা?
এনেই মোবাইল চাই আছো।
কি চাইছিলা এ মই বহি আছিলো তুমি।
অ মোবাইলত এনে ইনষ্টাগ্ৰাম চাই আছিলো।
অ বাৰী খবৰ ভালে।
অ ভালে আছে।
তা তা খালানে নাই।
অ খালো তুমি খেলা অ আহ।
বাকী কি জি ব বৰষুণ দিছে বপৰে।
অ তাকেইেতো মই শুই গৈছিলো গমেই পোৱা নাই পিছত উঠি কেনে চাও যে পুৰা ভি। য়া বিজা হৈ আছে।
অ হয় নেকি বাপৰে আমাৰ এইফালে ইমান পানী বাপৰে ৰাস্তাত পুৰা পানী পানী হৈছে। জানা না।
হয় নেকি আৰু ইয়াতেতো অলপ বৰষুণ দিলে বান। পানী হৈ যায় লেতেৰা পেতেৰা হৈ থাকে ন জংঘল তাৰপিছতে নালা বিলাকো লেতেৰা। তেৰা একেবাৰে। সেইকাৰণে তোকেতো দিনত ইমান গৰম দিছে আমি ভাবিছো। কিন্তু অলপ বজাৰ যাম যাই নহল ইমান।
উম আকৌ কালি আকৌ কালি ৰ'দ দিব ইমান বেয়াকে।
উম ডেইলি এনেকাই আৰু ৰ'দ দিয়ে মাজে মাজে বৰষুণ।
উম অৰুণাচলত দেখিছেনে নাই বাপৰে। কি পানী হৈছে বাপৰে পুৰা ব্ৰিজ চ্ৰিজ একদম ভাঙি গছে জানানা।
উম চাইছো এইবিলাকতো হেৰি। ইনষ্টাগ্ৰামত আহিয়ে থাকে না সৰু সুৰা নিউজ।
অ আৰু বহুত বেয়াকে হৈ আছে নহয়। পাথৰ চাথৰ চব পৰি আছে মাটি চাটি চব তলত আহ গ আছে একদম।
মানুহ বিলাকৰ ইমান প্ৰব্লেম হৈছে কিছু কিছুমানৰ তেনেকুৱা। ঘৰ চৰৰ মানে ঘৰৰ টিং চিঙো উৰি গৈছে এনেকুৱা বতাহত।
উম উম সেইটোয়ো আমাৰো ভয় লাগিছে এতিয়া এইফালে হলেতো আৰু বেয়া ভ।
আমাৰোতো ইয়াতে বহুত দিগদাৰ। আৰু ওচৰে ওচৰেতো একদম ডাঙৰ ডাঙৰ আমাৰ বিল্ডিং আছে ন যদি মানে এনেই কিবা হৈ গ'লে আমাৰ। ফালে চেছ। বৌ আৰু মাজতে ভূমিকম্পও দিছিলে ন ইমান হেৰি।
বাপৰে।
অ আমাৰ ইয়াতে মানে ভূমিকম্প দিলে বিল্ডিং বিলাকতো বহুত ওখ ওখ ন।
এই গাঁৱৰ মানুহ আহি গাঁৱৰ মানুহ আহিছিল আমাৰ আমাৰ গাঁৱৰ মানুহ আহিছিলে। বা কৈছে যে ইয়াতে ইমান ভূমিকম্প আহে নে আমাৰ এইফালে চোন নাহে। আৰু আহিছো যদি ইমান বেয়াকে দিছে। এ এইটো মানে কি। কি আমাৰ অ এইটো মানে কি হ'ল পাথৰৰ। ইফালে মানে পাহাৰ চাৰ আছে ন সেইকাৰণে আমাৰ ইফালে বেছি মানে ধৰা পৰে। আৰু সেইটোও ভাবাচোন এইফালেও। আমাৰ এইফালে আহিছে ইয়াতে ইয়াৰালৈকে পাইছে ভাবাচোন।
সেইটোৱতো।
কি হব কি হব উম। পাজি কালি আৰু বাপৰে। মোবাইলটো চাইছানে নাই বাপৰে কাক মাৰি আছে কি বা আছে বাপৰে।
মানে ভয় লগা বাহিৰতে ওলাব নোৱাৰি। কিবা কিবি নিউজ উম কোনোবা বোলে পাহাৰৰ পৰা ধাক্কা মাৰি। পিছে উম ক কোনোৱে ছেভ নহয়। ছোৱালী ল'ৰা দুটা সমান কিন্তু মানে লা। কে ছোৱালী বেছি হেৰি আৰু।
উম। ল'ৰা বিলাকৰ বা ল'ৰাবলাকৰ ধুনীয়া প্ৰব্লেম।
ছোৱালী বিলাকৰো ড্ৰেছ পাতি লৈ কেনে ইমান হেৰি কৰে।
এই ড্ৰেছ পাতি নহয় মানুহ আজিকালি। মন থাকিলে কিবা হৈ যায় আৰু বুজিছা । তেজ পাতি লৈ ইমান একো নাই চোন বেলেগেচোন চবিতো নিপিন্ধ।
স অ সেইটোয়েতো কিন্তু মানে বহুত কিবা কিবি চলি থাকে আৰু। আৰু ৰলতটো অলপ কিবা এটা দিলে ভাইৰেল হৈ যায় ন। ত এনেকা। ভাইৰেল হৈ হয় যাই থাকে আৰু চাই থাকো।
আজিকালি অলপ কিবা হলে সেইটো হৈ যায়।
কিন্তু যোনবিলাক নিউজ ভাইৰেল হ'ব নালাগে সেইবিলাকো হৈ যায় কেতিয়াবাতো।
এ মান মানুহ কি লাগে মানুহ আৰু মানুহ কি লাগে এনজয়মেন্ট লাগে আৰু কি লাগে ।
সটোয়তো ক'তবা এনেকাে দেখা পাইছে ডাইৰেক্ একদম শ্বেয়াৰ কৰিব। বেয়া বেয়া কমেন্ট দিব কিবা কিবি সেনেকা কৰিয়ে ভাইৰেল কৰি দিয়ে আৰু। উম আৰু কিছুমান আছে নিউজ বিলাক সঁচাকে। য বিলাক হৈ আছে কৰ'বাত কৰ'বাত সেইবিলাকৰ কাৰণে ভাল আৰু। চচিয়েল মিডিয়াতটো গম।
উ অ কিন্তু। কিন্তু আজিকালিচিয়েল মিডিয়াওো ইম্পৰ্টেণ্ট হয় জান মানুহতো গম পায় ন এৰিষ্ট'টলৰ। কি হৈ আছে কি হোৱা নাই।
সেইটোয়েতো গম তাকে বহুত আমি কিবা কিবি গম পাওঁ।
চাও কিন্তু নাচালে আৰু কেনেকে গম পাম যে কি হৈ আছে কি হোৱা নাই।
উম ইনষ্টাগ্ৰাম আৰু খুচৰিও ভাল লাগে ৰিল চল বনাই। ন সেইবিলাক কাৰণে। এনে টাইম পাছ হৈ যায় আৰু ফেচবুক টো ইমান নাচাও এইবিলাকে চাওঁ আৰু।
এই আজিকালি ফেচবুক নাচায় ইমান মানুহে ইনষ্টা য পাৰে ইনষ্টা হিাপে ফেচবুকত।
শিঙৰ কিব কিবি চাই থাকো আৰু ফ্লিপকাৰ্ট এমজন তাৰ পৰা কিবা কিবি অৰ্ডাৰ দি থাকো। ফ্ৰী টাইমত এনেকে আৰু মবাইল খুচৰি থাকো। আজি অ এক তাৰিখৰ পৰা দিয়াব শুনি। ছো কিন্তু এইটো কোনটো যুদিঅ বা চব যুদিও নেকি গুৱাহাটীৰ চব যুদিও নেকি।
সেইটোয়ো নামটো মেনচনে কৰা নাই।
সেইটোটো অকল যুদিও বুলি দিয়া আছে মানে। তাৰিখৰ পৰা হ'ব আৰু একমাহ মান চলিব চাগাড়ীটো।
অ এক একমানচলে দুই তিনিদিন হ'ব ইমান নি। সহেতু একমাহ হ'ল ৰচোন সখতেে গূৰি পৰি যব।
অ কিন্তু নাই কোনোবা কোনোবা কৈ আছে একমাহ মান দিব মই গৈছো একমাহ দিব যদি। বহুত টাইম আছে মাজতে যাম আৰু কেতিয়াবা।
এ নাই নাই এইটো একদিন দুইদিন কাৰণে থাকে ইমান দিন নাথাকে।
উম।
এতিয়া আৰু ইনষ্টাতো দেখা নাই বা মিছতো অফাৰ মট্ৰা অফাৰ ফ্লিপ।
অ চবতে অফাৰ দি আছে তাকেতো কিবা কিবি ললো মই।
উম ময়ো চাই থৈছিলিলো কিন্তু। এই ভিনিও নাই ন সেইকাৰণে ভৰসা কৰিব নোৱাৰি।
অ আৰু এনেকে মানে। এডভান্স পেমেন্ট কৰিলে আৰু ভয় লাগে কেনেকা আহে বা ভাল। হয় নে নহয় স কাৰণে কেচ অন ডেলিভাৰে কৰো। আৰু কেতিয়াবা এনেকুৱা বস্তু বিলাক বেয়া ওলাই যায় জানা।
আৰে বেছি মানে অনলাইন কৰিলে বেছি হ।
উম সেইকাৰণে অফলাইন শ্বপিং কৰাটোয়ে বেছি ভাল লাগে গৈ কিনে আৰাম এ হেৰি কৰ
মই যে মই মই যে লেহেংগা লৈছিলো কেনেকুৱা লাগিছিলে যে কৰিছো মই কিমান আৰু কোৱাচোন তুমি
কিমানৰ হ'ব উম ফাইভ হাড্ৰেড ছিক্স হাণ্ড্ৰেড চাগে
হেই ইমানো হম নহয় এইট এইট ফিফটি লৈছিলে উম বেলেগে বেলেগে সুধিছে এ নহয় বেলেগে সুধিছে ছিলে হা কি হৈছে বোলে কোনোবা কৈছে ফাইভ থাউজেণ্ড বো কোনবা কৈছে ফ'ৰ থাউজেণ্ড কোনোবা থ্ৰী থাউজেণ্ড অইছো ভাই ইমানত দামী নহয় এই তৃপ্তি বা ভৰসাই কৰা নাই এতে চবেই ক আছে মুখ লিং দিবি মুক লিং দিবি বা
অ কিছুমান ভাল ভাল বস্তু এনেকা আহি যায় আৰু হেৰি ইনষ্টাগ্ৰামত ইহঁতৰ পেজ আছে ন ত এনেকা স্ক্ৰল কৰি থাকিলে ভাল ভাল বস্তু পোৱা যায় আৰু
কিন্তু ই কিন্তু ইনষ্টাগ্ৰামৰ পৰা নলবা এই বেছি স্কেমে হয় আহ
পৰা নলওঁ মানে মিছৰ পেজটো ইনষ্টাগ্ৰামত আছে না তাৰ পৰা চাওঁ আৰু হা
কাপোৰটো পইচাটো দিম তুমি দিলা কিন্তু পইচা হিচাপত কাপোৰটো সেইটো ইমান ভাল নাহে মানে নেটৰ টাইপৰ আহিব ভাল মই এটা লৈছিলো ব্লু কালাৰ কিবা বেলেগে আহিছে
উম ময়ো এনেকা কিছুমান চোতা লৈছো মানে চাও কটনৰ কিন্তু মানে অলপ আহে বেলেগ টাইপ আৰু কালাৰ বিলাক
কালাৰটো চবতকে মিচ মেচ বাপৰে কালাৰটো বেলেগে আহি যায়
খাই কিন্তু ইমান ধুনীয়া ধুনীয়া তাৰপিছতে সেইকাৰণে আৰু বেছি লোৱাই নাখায় অফলাই ভাল লাগে ফেঞ্চি বজাৰতোতো ইমান কমত দি আছে
উম এই আমি গলে নাপ পাও সেইকাৰণে ইমান উ কম টাইমত জানাানা
তাকেতো আমি যেতিয়া যাব খোজো তেতিয়া নাই এইটো বোলে অকল বুধবাৰে বুধবাৰে হয় বোলে আজি যাম বুলি ভাবিছো আজি ইমান ৰ'দ দিছে উ
আৰু যেতিয়া মানে ভিডিঅ' আহিব যেতিয়া পইচা নাথাকে ন তেতিয়া ভিডিঅ'টো বেছি আহে
তেতিয়া বেছি
চোন সেইবিলাক দেখাই নাপাওঁ দেখাই নাপাও আমি সেইবিলাক সেইকাৰণে খঙো উঠে কিন্তু কম দামত দিয়ে কিন্তু ভাল সেইটো বস্তু ভাল
তাৰে মানুহ বিলাকে কেনেকে কেনেকে হেৰি কৰে
উম কিন্তু ভালৰে মানে কম কম মানে পইচাতে দি দিয়ে এইটো ঠিক থাক আৰু অনলাইনতো আজিকালি ন অনলাইনতো দাম আছে ন অনলাইনতো আজিকাল দাম লয়তো অনলাইনত এনেই নিদিয়ে নহয় ঠিকেই আছে আৰু কি হ আৰু এ হে তাতে গ'লে বেছি ভাল ভালকে দিয়ে সেইকাৰণে ভাল আছে। তাতে গ'লে ভাল এই ফেঞ্চি ব ললে ভাল। এতিয়াতো আৰু নতুন নতুন টপ কোৰিয়ান টপ ওলাইছে কিবা ওলাইছে স্কাৰ্ট ওলাইছে থাৰ্টি ট ফিফটি ৰুপিচত পাই যায় এতিয়া তাৰপিছত জোতি চুতি এইবিলাক বলাইছে বাপে বা ধুনীয়া ধুনীয়া কিন্তু ভাল লাগে চাই কেনে উম সেইটোৱে কি কম আৰু ত মইতো ফিন্ঞ্চিয় যাওঁ অনলাইন নল ও বেছি? অন অনলাইন ভৰসা নাই আজিকালি ন সেইকাৰণে উম সেইটো হয় এই অনলাইন নল'বা ইমান অনলাইন কাপোৰ কোৱালিটি ভাল নহয় ইমান তুমি অফলাইন ললে বেছি ভাল ত্ৰিশ টকা পঞ্চাশ টকা এতিয়া ফিঞ্চিত আৰু ধুনীয়া ধুনীয়া মেক্সি ড্ৰেছ বিলাক পাই আছে ইমান ধুনীয়া লাগে নহয় চাই কেনে ভাল লাগে মোৰ ল'ব মন যায় তাৰ পিছত ভাবো যে এই ইমানো বস্তু ল'ব নোৱাৰি নহয় উম তাতে আৰু তুমি প গ'লে আৰু পইচা তুমি খৰচ নহ'ব সেইটো নাভাবিবাই তুমি পইচাটো খৰচ হবই বাপৰে আৰু এ কম দামতো পাই যায় ন তোমাৰ আৰু ইমান ভেৰাইটি থাকে আৰু এতিয়া আৰু গৰম দিন আহিল ন ধুনীয়া ধুনীয়া বি বিলাক ওলাইছে যাব লাগিছিল আমি আমিতো যোৱাই নাই গলে ভাল একদিন ওলাবাচোন আমি আমি চব গীতা যাম একদিনা অ এ বহুত ধুনীয়া ধুনীয়া পায় যাব লাগিছিল আমি যোৱাই নাই দিয়া ঠিক আছে